হেল্ল' অ, ভালে আছে?
অ। বাকী ক'ত আছা এতিয়া ঘৰতে?
তে আছো মই।
অ ভাত খালা?
উম খালো দিয়ক।
অ অ দিয়া বাকী তোমাৰ আ মই এনেই বহি আছো ৰবা তোমাৰ খবৰ লওঁ বোলো
হয় হয় ঠিকে আছে মাৰ খবৰ আৰু এনেই এতিয়াতো বতৰ ইমান ভাল দিয়া নাই এনে অকল চৰ
অ ইয়াতেও অ অ আমাৰ ইফালেওহু বৰষুণ পৰি আছে
হয় হয় উম বৰষুণ বতাহ দিয়ে আছে মানে একেদিন দিয়ে আছে উম কেইদিন পৰা দিয়ে আছে
অ হা হা হা উ দিয়া দিয়া ঠিকে আছে বাকী মই তোমাক ফোন কৰিছো ছিলো এটা কথা ক'ব কাৰণে তোমালোকৰ কলেজৰ ড্ৰেছটো তুমি তোমালোকৰ কলেজৰ ড্ৰেছতো তোমালোকে কলেজৰ পৰা লোৱা ন বাহিৰৰ
নহ বাহিৰ আছিল আমি এইবিলাক স্কুলৰ মানে এইবিলাক কলেজত নিদিয়ে ড্ৰেছ বিলাক বাহিৰৰ পৰা লব লাগে কনটেক্ট থাকে কলেজৰ সিহঁতৰ হেনতে তাতে দি দিয়ে কাৰ্ড দি দিয় তাতে যা বুলি কয় দাইৰেক টেইলাৰৰ তাতে যোৱা
মানে তোমালোকক ফেব্ৰিক বা সেনেকুৱা কাপোৰ তোমালোকে নিজে নানা কলেজৰ পৰা ডাইৰেক্ট দোকানত পঠিয়াই দিয়ে
অ চিধা কলেজৰ পৰা দোকানত পঠাই দিয়ে হেনতে এতিয়া তাৰপিত দোকান দোকান দোকানীয়ে কয় কিমান কি লাগে কি আৰু
হ -হ মানে দোকানত অলৰেডি ফেব্ৰিকবোৰ থাকে। অ', কলেজৰ পৰা তাই আৰু, বেলচ তো, - অ', সেই তাকে কথা সুধিব কাৰণে মই ফোন, কৰিছিলোঁ। মানে ফেব্ৰিকৰ অলপ, - ফেব্ৰিক মানে- গম পাইছে ন', কাপো, পুৰৰ এ', সেনেকুৱা আৰু বিজনেচ এটা কৰিম বুলি ভাবিছিলোঁ আমি। উম্ তাৰে কাৰণে মই বোলো তোমালোকক সোধোঁ। অ', যদি এনেকুৱা টাই -আপ পাওঁ তেনেহলে আমি বিক, বিক্ৰীও কৰিম। আৰু যদি ধৰা যে, নাই, - আমাক যদি বাল্কত অৰ্ডাৰ দিয়ে, যে, আমাৰ ইমান এটা ষ্টুডেন্ট ধৰাঁ, ফিফটি-প্লাছ, ইছটুদেনত পঞ্চাছ টাকে বেছি আছে ইছটুদেনত, আপোনালোকে আমাক ড্ৰেছ, দিব লাগিব মানে, - ফুল ড্ৰেছ, বইজ এণ্ড গাৰ্লছ।
আপোনাৰ আগত কল হয়। আপোনাৰ আগত, - কলেজৰ কোনটো কলেজক? কৰেইটো কন্টেক কৰিব লাগব। হেন্তৰ লগত আগত ডিল কৰিব লাগব তাৰপিছত আহিম, দিয়া আৰু কৈ দিয়া ষ্টুেদেণ্টক তাতে যা বুলি। কিনে, আগতে আপোনাক কলেজৰ লগত কণ্টেকট কৰবা লাগব। হয়, কলেজ ধৰিব এনে- এনেহেনতে আপুনি, যেতিয়ালৈকে কলেজৰ লগত কণ্টেক নকৰে, আপুনি কেনেকৈ চিলাব বেলেগ কলেজৰ কাপোৰ? সেনেকা আপোনাৰ,
অ', -অহ্ ', হয় নেকি? ঠিকে আছে তাকে সুধিব কাৰণে মই বোলো কেনেকুৱা কি?, পচিচ মম', বোলো যদি হয়, তোমালোকৰ কলেজততো, মানে গলে খবৰ দি, দিব ন ', তেওঁলোক?
হয় -হয় আপুনি যাইকিনে প্ৰিন্সিপালৰ লগত কথা, কথা পাতিব লাগব। হয়, সেই প্ৰিন্সিপাল মেমে বুজাই দিব কি কৰিব লাগে আৰু। তেনেকুৱা
আচ্ছা আচ্ছা হা হ অ অ ব্যা বাৰু ঠিকে আছে বাকী তোমাৰ ভন্টি কোনটো স্কুলত পঢ়ি আছে নহয় নহয় আমি বেলেগো কৰো বেলেগৰো অ গাঁৱত পঢ়ি আছে নেকি আমি বেলেগো কৰো ধৰা অ স্কুল নহয় আমাৰ সব আছে তোমাৰ মেখেলা চাদৰ হাৰি খুটা এভৰিঠিং এভৰিঠিং ফৰমেল ফৰ্মেল কুৰ্তা তাৰ পিছত তোমাৰ পাইজামা চেৰৱানী সেনেকুৱাও যদি বিচাৰা তেনেহলে আমি ইচটাৰট কৰিছো ইচটাৰট
হয় কোনটো কোনটো ফালে কৰিছে গুৱাহাটীত অ অল অভাৰ গুৱাহাটী
উম
মানে হোম ডেলিভ
হম দেলিভাৰী এতিয়ালেকে হোৱা নাই হম দেলিভেৰী টো ঘৰে ঘৰে দিয়া চিষ্টেম টো হোৱা নাই এতিয়া এতিযালেকে জাষ্ট ষ্টাৰ্টিং হে হয় মানে কলেজৰ টাইআপ বোৰ পালে তোমাৰ অলপ মাৰ্কেটটো মানে বাঢ়ি যায় ন অলপ ধৰা মানুহবোৰ চিনি পাম
হয় আপুনি আপনি আপুনি ৰেডিমেড কাপোৰ বনায় কি পুৰা জোখি কিনে পুৰা গোটেই এণ্টি ফেব্ৰিক দিয়াৰ পিছত কাষ্টমাৰে
অ অ অ ন অহ সেনেকুৱা সেইটোওতো আমাৰ টেইলাৰবোৰে কৰে কাষ্টমাৰৰ তোমাৰ যদি যোনটো ক্ৰাইটেৰিয়া আছে সেইটো হিচাপত তোমাৰ টেইলাৰে কৰে মানে দৰ্জীয়ে কৰে আমাৰ যোনজন দৰ্জি মেইন দৰ্জী তেওঁ কৰে এতিয়া কলেজৰ পালে ধৰা তোমালোকক দৰ্জীকে দিব লাগিব যিহেতু তাতে তোমালোকে দৰ্জীক হে দিয়া দোকানত তোমালোকৰ কলেজৰ ফালৰ পৰা যোনটো অ য'ত কাপোৰ দিব লাগে তাত এটিয়াটো তোমালোকে জাষ্ট যোৱা তাত তে গৈ কিনে তোমালোকৰ ফেব্ৰিক টো দেখাই দেখা খাই উঠি তোমালোকো দৰ্জিক মানে মেজ মাপটো দি এ
হয় হয় হয় আপোনাৰ ফালে তাতে কলেজ নাই নেকি তাতে আপোনাৰ তাতে কলেজ নাই তাতে একবাৰা কথা পতক মই নিজে কলেজত এইবাৰ কথা পাতি তি লম দিয়ক
অ অ তুমি এবাৰ কথা পাতিবা আহ তাৰপিছত উম মে অ অ এনেই বেলেগ প্ৰিঞ্চিপালৰ লগত নহলেও বেলেগ কোনোবা যদি কেৰাণী আছে বা সেনেকুৱা আছে তেনেহলে কথা পাতি আমি লাগে যাম আৰু কথা পাতিব হয়নে এনে আছে আমাৰ সিটো আ আছে আমি যিহেতু ষ্টাৰ্ট কৰিছোহে এতিয়ালৈকে একো অ মানে আগবাঢ়া নাই এতিয়া তোমাৰ এডমিশ্যন টাইমছ ষ্টাৰ্ট হৈছেহে ৰিজাল্ট দিছে হে অ দুই এক দিন লাগিব উম
এ আমাৰ মানে আমাৰ স্কুলৰ কাপোৰ চিলোৱা হয় আমাৰ স্কুলৰ কাপোৰ চিলোৱা আপোনাৰ ইয়াতে দুটা দৰ্জী আছে দুজন দ দুটা দৰ্জাৰ দোকান আছে, সেইটোৱে অকণ কম হৈ যায় মানে ষ্টুডেন্ট বেছি আছে। বহুত থাকে না। ত দৰ্জি কাম বহত লেট হৈ যায় কাম আপুনি ল'ব পাৰে এতিয়া আছে আপোনাৰ চাঞ্চ লোৱা বঢ়াব চাগে স্কুলোনে বহুত কাপোৰ পাওঁতে পাওঁতে বহুত লেট হৈ যায়, দুই তিনি মাহ লাগি যায় এটা ষ্টুডেণ্ট কাপোৰ লাওঁতে ইমান বহুতে আহে ন অৰ্ডাৰ বিলাক ষ্টুডেণ্ট আহি যায় ৰিজাল্টৰ পিছত আহি যায় না ষ্টুডেন্ট বিলাক। আপুনি বঢ়াব পাৰে তাতে।
অ তেনেহলে ঠিকে আছে দিয়া বঢ়াব লাগিব হম তেনেহলে এবাৰ তোমালোকৰ কলেজত গৈ কথাকে। কথা পাতিব লাগিব, এইটো ফেব্ৰিকৰ বিষয়ে স্পিচিয়েলি বাকী এনে তোমালোকৰ এৰিয়াত মানে সেনেকুৱা আছে নেকি? বাৰু কাৰোবাক ধৰা দোকান বা
আছে -আছে আমাৰ এৰিয়াত আছে অ' আছে আছে -আছে আমাৰ ইয়াতে আছে তিনি চাৰিটা দোকান আছে মানে আমাৰ ঘৰৰ কাষতে ঘৰৰ কাষতে তিনি চাৰিটা দোকান আছে আৰু।
অ' মানে তোমাৰ সেয়া অ' হ আৰু সেয়া কৰি কি কয় তোমাৰ কাপোৰ বোৰ দোকানৰ কৰ কৰ পৰ আনে হ'ল ছেল ৰ পৰা আনে নে ফেঞ্চি পৰা আনে
হ হলছেলৰ পৰা আনে আপোনাৰ হয়- হয় হলছেলৰ পৰা হলচলৰ পৰা আনে আপোনাৰ ৱেষ্ট বেংগলত কাপোৰ পায় না। চস্তাত পায় সেহেতে তাৰ পৰা আনে হলচেল গোট লতাত লৈ আহে কাপোৰ কাপোৰবিলাক। মাননে সস্তাতে পাই আৰু।
অ 'সেইটোতো হয় তাতে তোমাৰ ৱেষ্ট বেংগলতো বহুত কমত পায়। ফেব্ৰিক যদি লাগে তেনেহ'লে গুজৰাট। গুজৰাটৰ পৰা আনিব লাগিব। গুজৰাট ইফালে ইউ সেইফালত মানে তোমাৰ কমতে পায় আৰু। গুজৰাটটো একদম গুজৰাট চুৰত সেইবোৰ একদম ফেব্ৰিকৰ। কাৰণে বি
হয় আৰু ইয়াতে আমাৰ আৰু অ ইয়াতে ডাঙৰ ডাঙৰ যে হ আৰু ইয়াতে যে আমাৰ ডাঙৰ ডাঙৰ হলছেলৰ বিলাক আছে। সিহঁতে মানে এক্সপৰ্ট কৰে বাহিৰৰ পৰাই। পাৰে পৰে দেই এ ইম্পৰ্ কৰিলে কাপ কাপোৰ বিলাক
উম ইয়াতে তাৰপিছত তেওঁলোক
হয় হয় বেছি দিয়ে আৰু আমাৰ ইয়াতে এটা দুই তিনিজন ফেশ্বন ডিজাইনাৰ আছে সিহঁতে নিজৰেও কাপোৰ বনাই কিনে বেচে আৰু
অঁ অঁ ইয়াতেতটো তোমাৰ বেছিকৈ তোমাৰ হালতহে বোৱে উম
আপোনাৰ বিয়াৰ কাপোৰো মানে আছে বিয়াৰ কাপোৰ দোকান এটা অকল বিয়াৰ কাপোৰ পোৱা দোকানে এটা ডাঙৰ আছে
হয় নেকি অঁ অঁ কোনখিনিত উম হম অঁ আচ্ছা আচ্ছা ঠিকে আছে
আৰু আছে বহুতে দোকান আছে ইয়াতে আপোনাৰ হয় আপোনাৰ ইয়াতে ভাল ভাল কাপোৰ পাই আৰু বেনদৰ কাপোৰ বিলাক হ'ব পায় আপোনাৰ লোকেলত আপোনাৰ লোকেল বুট বজাৰ বহে না তাতে আপোনাৰ ভাল ভাল কাপোৰ বিলাক পাই যায় হয় চস্তাত এহ যোনে আৰফৰ্ড কৰিব পাৰে
মানে তোমাৰ ধৰা উইকলি যোনটো মাৰ্কেট আৰু উইকলি মাৰ্কেটটোত হ
তাতে আৰু পাই যায় আৰু আপুনি আপুনিতো দোকানত বেচ আপোনাৰ দোকানটো ক'ত ফেঞ্চি বজাৰত ৰেঞ্জ বজাৰত আছে নেকি
উ জানমাৰি
চানমাৰিত অঁ তাতেতটো কাষ্টমাৰ আহে চানুৱাৰী চোন চিটিৰ মাজতে পৰে আৰু তাতে
সৰুকে আমাৰ আহ আহে আহে হাঁ হাঁ এতিয়া আহে বাৰু মানুহ চাওচোন কিমান দূৰলে আমি আগবঢ়াই নিব পাৰো। এতিয়া নতুনকে দিছো সেইকাৰণে আমি কলেজত লব পাৰিলে মানে আমাৰ ভাল আৰু। কলেজত এতিয়া ধৰা অন- এতিয়া তোমালোকৰ এডমিশ্যনবোৰ ষ্টাৰ্ট হ'ব। এতিয়া চব ষ্টুডেন্ট বোৰক ড্ৰেছ লাগিব। চ তাৰে কাৰণে মানে আমি জাচ মই তোমাক এটা মানে জান জানিব কাৰণে ফোন কৰিছিলো। যে কেনেকুৱা কিব প্ৰচেছ হয়। যেনে তুমি ক'লা যে এ, কলেজৰ পৰা পঠিয়াই দিয়ে। তাতে গৈ আমি জাষ্ট তোমাৰ জোখ টো দি থৈ এনেকে
হয় অ', স্কুলৰ ড্ৰেছ হয়। কোনটো কলেজৰ মানে কাৰ্ডটো এটা দিব, সেইটো কাৰ্ড দিয়াৰ পিছত হেন্তে গম পাই যে কোনটো কলেজৰ পৰা আহিছে বুলি। অকল নাম ললে কলেজ হেন্তে ড্ৰেছ চিলাই নি দিয়ে মানে। সেইটো কাৰ্ড দিব লাগে, এটা হয় স্কুলৰ নাম তাতে গোটেই লিখা ডিতেইল বিলাক ষ্টুডেন্টৰ নাম বিলাক সেইটো কাৰ্ড দিলে তেতিয়া সেতে কাপোৰ চিলাই। এনে এনে বাহিৰে চিলাই নিদিয়ে।
অ' হয় নেকি? ঠিক আছে বাৰু তেনেহলে মই কথা পাতিম তোমাৰ লগত, তোমাৰ লগত মানে কি তুমি মোক নাম্বাৰটো
হয়, আপোনাক মই নম্বৰটো দি দিম এবাৰ। হয় হয়, মই দি দিম। স্কুলৰ স্কুলৰ নম্বৰটো দি দিম আপোনাৰ।
হা হা
আৰু সেনেকা যে তাই বিলাক পায় তাই সেইটো স্কুল পৰাই ল'ব লাগে আক কলে স্কুলৰ পৰাই ল'ব লাগে বাহিৰৰ পৰা এইটোবিলাক কিনিব নোৱাৰে হয় হয় আপোনাৰ স্পৰ্টছ ড্ৰেছ বিলাক যে হৈ গ'ল অ হয়, হয় স্পৰ্টছ ড্ৰেছ বিলাক স্কুলৰ পৰাই ল'ব লাগে সেনেকা নিয়ম মানে আৰু বাহিৰত গ'লে নাপায় আৰু হয়, সেইটোয়ে আৰু এবাৰ মই এবাৰ মই এবাৰ মই এবাৰ ট্ৰাই মাৰিছো কি হয় কয় স্কুলৰ পৰা
ঠিক আছে ঠিক আছে মই যাম অ মই যাম নহ'ল বা মোৰ নাম্বাৰটো শ্বেয়াৰ কৰিবা হ'ব দিয়া ঠিক আছে পিছে ৰাখিছো